হেল্ল'।
হেল্ল'।
অঁ।
মাতটো শুনা নাই হেল্ল' অ অ শুনিছো শুনিছো। অ শুনিছোঁ।
অ অ।
আহ কি কৰিছ?
কি কৰিছা মানে এ এনে পঢ়ি আছিলো।
অ পঢ়ি আছিলি নেকি? মই অ এনে পঢ়িম। আৰু মানে।
আচ্ছা আচ্ছা।
অ তোৰ কি ক্লাছ চলি আছে।
অ ক্লাছ চলি আছে এই কি কয় এতিয়া বৰ্তমান এক্জাম মানে এক্জাম চলি আছে তাৰপিছত আকৌ নিউ চেচন ষ্টাৰ্ট হ'ব আৰু।
অ অ আচ্ছা ম একদম ঠিক। গৈছে খালি অলপ। কুশল বেছটো কৰাব আছিলে। বুজাত অলপ টান হৈ যায়।
অ আচ্ছা । আজিকালিটো উম আজিকালিটো । টিচাৰ্ছ বোৰে প্ৰেক্টিকেলত ইমান ফ'কাচ নকৰে থিয়টিকেল ৱচবোৰে বেছি ফ'কাচ কৰে।
উ সেইটোয়ে কথাটো হ'ল অলপ যদি প্ৰেক্টিকেল ন। পৰিলে এইবাৰ একজাম দিবি? বোলে হয়। তেতিয়া চৰিচ বোৰ। থিয়ৰিটিকেল বস্তুবোৰ বুজাতটো বেছি ইজিও হৈ যায়। বাট দেন সিহঁতে নপৰে হেনো। কোৱা ।
উম হম ছটি । কিছুমান বস্তু বুজাত অলপ টান হয় । প্ৰেক্টিকেলী বস্তু বস্তুটো দেখাই দিলে আহ ভালকে বুজা যায় আৰু মানে মনতো ৰৈ যায়। এক মেমৰাইজো হৈ যায় এটা একেবাৰতে চব। ব হৈ যায় থিয়টি হলে কি হয় বুকচত যি লিখা থাকে সেয়াই মুখস্থ কৰা যায় ন ত' লাইক অলপ মানে। বাহিৰা নলেজটো কম পোৱা যায় যিকোনো টপিকৰ বিষয়ে? লাইক তো মানে বুজিবলৈ? টান হৈ যায় ন বস্তুটো।
সেইটোয়ে মানে অকল যদি কনচেপ। তইে পঢি থাকো।
একজেক্লী মানে ৰুট লণ্ডিং কাইড অফ। যদি প্ৰেক্টিকেল নলেজটো নাথাকে স্পেচিয়েলি চব চাবেক্ট অকল কিছুমান বুলি নহয় চবতে লাগে প্ৰেক্টিকেল বস্তু।
সেইটোৱে প্ৰেক্টিকেল ন'লেজটো ইম্পৰ্টেণ্ট। যোন হয় মানে ।
বহুত ইম্পৰ্টেণ্ট হয় আৰু সেইটো হ'লে ভাল হয় ন' বেছিকে ডেফ্টত বুজি পোৱা যায়, এটা টপিক আৰু লগতে মেমৰাইজো হৈ যায়, লগত একেলগে মেমৰাইজ নহয় মানে বুজি পালে অভিয়াচলি লিখাত ইজি হৈ যায় ৰাইট ।
অ' বুজি পালে মানে -
বাট । হা' থিয়ৰিটিকেল হ'লে কি হয় ৰোড লাৰ্নিং কাইন্ড অফ থিং হয় যে আচ্ছা-আচ্ছা ইটোৰ পিছত সিটো হ'ব ইটোৰ পিছত সিটো বাট ইমাজানেচ্যনত নাহে ৰাইট। যদি ইমেজিচ্যনত আহে চ' ।
আনকি সেইটো কাৰণত পেৰেন্টছেও আজিকালি বাচ্ছাবোৰক বুজোৱাতকে বেছি মানে ৰদ লাৰ্ণিং কৰাই দিয়ে কি তুমি এইটো বস্তু মুখস্থ মাৰি লোৱা । তো মুখস্থ মাৰিলে মনত- এতে নাথাকে । বা মনত থাকিলে অকল সেই । একজামটো লিখিব যাওঁতে মনত থাকিলে বাচ্ছাটোৰ - আৰু তাৰপিছত মনতে নাথাকে । তইতো-তইতো পঢ়ায়ে- পাইছ তহঁতে গমে পাইছ ।
অ' তাকেতো আৰু আজিকালি বাচ্ছাবোৰৰ এইটো হৈছে যে আৰে এইবোৰ কিনো বুজিব লাগে মুখস্থ কৰি যাও, মাৰ্কছৰ কাৰণে মাৰ্কছটো পাই গ'লো হৈ গ'ল । বাট ইন ফিউচাৰ বহুত প্ৰবলেম ক্ৰিয়েট কৰে বিকজ যদি বেচিক কনচেপটো ক্লিয়াৰ নাথাকে তেনেহ'লে পিছত বহুত দিগদাৰ হৈ যায় ন । তাকে আজিকালি সেয়া বাকীতো সৰু বা- সেইবোৰতো সৰু বাচ্ছা, আমাৰ ইভেন এনেকুৱা হৈ আছে যোনবোৰ প্ৰেক্টিকেল বেচ হ'ব লাগে । সেইবোৰত থিয়ৰিটিকেল বেচ কৰি কিনে থৈ দিয়ে । আ' যিকোনো চাবজেক্টত অ' স্পেচিয়েলি কেমিষ্টি লাইক চাবজেক্টত য'ত লাইক কোনটো চলিউচন ক'ত মিলালে কি হয় তাতে যদি আমাক - জাষ্ট কৈ, থৈ দিয়ে । বেটাৰদেন দেখুৱা তেনেহলে অভিয়াচলি আমি মুখস্থ কৰিব লাগিব তাৰ বাহিৰেতো একো অপচনে নাবাছিলে ন? চা আমি দেখাই নাই আমি নাজানো বস্তুটো আমি ইমেজিন কেনেকে কৰিম যে আচ্ছা এইটো, এইটো হ'লে এইটো হ'ব।
তাকে । আমাৰো কিছুমান থিয়ৰি বোৰ । যদি অলপ প্ৰেক্টি- প্ৰেক্টিকেল এক্সপ'জাৰ দি বুজাই দিয়ে । কি আমাৰ দে টু ডে লাইফত বস্তু বোৰ এনেকে হয় । বা তেনেকে হয়, একজাম্পল দিলে তেতিয়া মানে অলপ বুজি- বুজি পোৱা যায় নহ'লে থিয়ৰিত জাষ্ট ওপৰেৰে - ওপৰে চেন্টেচতো কৈ থলে । কি এইটো, এইটো, এইটোক কয় তেতিয়া আমি বুজিনো কি পাম ন সেনেকে -
অ' সেইটোৱে আৰু থিয়ৰিকেল বেচ বোৰ - মেইন প্ৰব্লেমটো হ'ল কি ইমেজিনেচন কৰিব নোৱাৰি যেতিয়া ইমেজিনেচন কৰিব নোৱাৰি তেতিয়া বুজা নাযায় বস্তুটো ।
অ সেইটো য়ে, আৰু বুজা নগলে এতিয়া বাৰু মুখস্থ মাৰি দিলে, হঠাৎ যদি সোধা যায় তেতিয়া ক'বই
একজ্টলি, তেতিয়া ক'ব নোৱাৰা হৈ যায়, আৰু আজি আজিকালি ইভেন যোনবোৰ প্ৰেক্টিকেল এক্জাম হয় স্কুলবোৰত সেইবোৰতো অকল লাইক ক'ব গ'লে ভাইভাো অকল কাইণ্ড অফ মানুহবোৰে আমি এতিয়া অকল থিয়ৰী বেচে পঢ়ি কেনে যাওঁ এনড দেন সেইবোৰ যি সুধে সেইটোৰে আনচাৰ কৰো আমি।
সেইটোয় তো সেইটোত বনাই উত্তৰ দিয়াৰ বা অলপ ক্ৰিয়েটিভলি যদি ট্ৰিকিলি যদি টিচাৰেও সুধে তেতিয়াও বাচ্া ৰ লাৰ্িং কেেচিটি টো থাকে ন যে আমি বনাই পিনে ক'ব পাৰো, বা সেনেকে নুশুধি অকল কিতাপ যি আছে সেইখিনি যদি সোধা
ডেফিনেশচন বোৰে অকল সোধা যায় আজিকালি। চবতে।
অ স, সেইবোৰ সুধিলে আৰু মানে বাচ্ছাটোও কি বুজিছে একো কবই নোৱাৰি বিকজ সি তু বাচ্ছটোৱে অকল বুকত থকা ডেফিনেশচনটোৱে
য়া একজেক্টলি, এভন এক্সাম্পলছ এক্সাম্পলছ বুৰু অকল বুকত আছে অকল সেইবোৰে মেমৰাইজ কৰা যায়। আজি কালি বিকজ তাৰ বাহিৰে অপচনো নাই যে ।আচছা এইটো একজাম্পল নিদি কেনে আমি নিজৰ ভাবি কেনে দিব পাৰো। বিকজ যুনতু একজাম্পল থাকে সেইটোৱে বুজাই নিদিয়ে।
তাকে এতিয়া বেলেগ বস্তু, এতিয়া বেলেগ বস্তু যদি আমি লিখিবও যাওঁ আৰু কৈ দিয়ে বোলে ভুল হৈ যায় বহুত টিচাৰ যে সেনেকে মাৰ্কসও নিদিয়ে।
তে নিদিয়া আৰু আজিকালি এটা হৈছে যে যোনটো বুকত আছে সেইটোয়ে ফ'ল' কৰিব লগা হৈ যায়। লাইক যদি অলপ বেলেগ তেতিয়া কি অলপ বাহিৰা নলেজতটো কমকে পোৱা যায় ন অকল লাইক বুকত যি আছে সেইটো বস্তু ৰোড লাৰ্ণং কৰি কিনে অকল লাৰ্ণ কৰাটোতো নহয় ন নলেজ নহয় ন, মাৰ্কচ পাই যায় বাট নলেজ নাপায় ন।
তাকে মানে বুকৰ পঢ়িলৈ যেনিবা আৰু ডে টু ডে লাইফত কিবা সেইটো ঘ ঘটনা ঘটি আছে আমি গমে নাপাওঁ যে অ এইটো বস্তু চোত আমি পঢ়িছিলোঁ বা এনেকুৱা হয়
এনেকুৱা হয় আমি ৰিলেট কৰিব নোৱাৰো ন ৰিয়েল লাইফৰ লগত।
সেইটোয়ে আজিকালি সেই ৰিয়েলাইজেচন যে ৰিলেট কৰোঁ যে এইটো বস্তু এনেকে হয়
য়া এক্জেক্টলি, এটো বস্তু যোনটো আমি পঢ়িছিলো বা এইটো টপিক এইটো হয় যে। সেইটো ৰিলায়জ যে কৰিব নোৱাৰো ।যদি প্ৰেক্টিকেল যদি থাকে। প্ৰেক্টিকেল যদি থাকে প্ৰেক্টিকেলি বুজায় তেতিয়া মানুহ বোৰৰ এটা ভিজেল্ৰেট ক্ৰীয়েট হৈ যায় ন সেই যেতিয়া মানুহৰ সন্মুখত কিবা। ত ছেম বস্তু হোৱা দেখে তেতিয়া ৰিলেট কৰিব পাৰো ।অ আচ্ছা এইটো চোন এইটো হয়। বাত সেইটো নাথাক কাৰণে অকল থিয়ৰ বেচ মেমইজ কৰ কাৰণে পাহৰি যোৱা যায় ন
থাক অ, অলপ টেঙৰ কাৰণে থাক থাকিব, তাৰ পিছত আৰু কি বা পঢ়িলে কি কৰিলে? ক'ত বা অ বস্তুতটো লাই কৰিব পাৰে সেইটোও নাজান
এয়া একজেক্টলি সেইকাৰণে। এপ্লিকেশনটো নাজানা হৈ গৈছে। কাৰণ এপ্লিকেশ্যনত দেখো অপচনে নাই কৈ এপ্লিকেবল হয়। বস্তুটো সেইটোতো কোনো নেদেখায়ো বা নুবুজায়ো ন কাণে
থাকে নাযানে অ। হুতে নিজৰ আগত কিবা এনেকুৱা কৰি থাকিব সেইটোক আইডিয়াই নাই। আজিকালি বাটচাবোৰে কিতাপত কিতাপত পঢ়ে যে অ আমি চবৰে লগত মিলি জুলি থাকিব লাগে বা কিবা সেইটো ৰিয়েল লাইফত যে এপ্লাই কৰিব লাগে সেইটো আইডিয়াই নাই। কেনেকে এপ্লাই
এতিয়া নাই একজেক্টলি কেনেকে এপ্লাই কৰিব লাগে নাজানে গমেই নাপায়
বা আজিকালি বহুত এনেকুৱা প্ৰফেচন য'ত ততে থিঅৰি থিঅৰি মাৰ্কটো পাবলে অ অ অননলাইন হে বিকিপিড দিয়া দি লিখি থৈ দিয়ে বাকী প্ৰেক্টিকেল নলেজটো জিৰ থাকে মানে আৰু জাষ্ট
আজিকালি ইনেও জিৰো হয়গৈছে সবৰে লাইফ প্ৰেক্টিকেল দিৰে অহ নাইকিয়া হৈ গৈছে
মানে সিহতে প্ৰেক্টিকেল লাইফৰ‌ যদি কিবা এটা পাই যায় যোনটোত মানে সিহঁতে এ কিবা এটা বস্তু কৰিব লাগে সিহতে নাজানিবই কি কৰিব লাগে তাতে তাতে ৰখি য়ে যাব যে অ মইতো নাজানো এক
আৰু আজিকালি বহুত ধৰণে কৈছে বহুত তপ হয় বহুত ভাল হয় পঢ়াত বাট কাইণ্ড অফ বাহিৰা নলেজ একো নাই বিকজ অকল সিহঁতে বুক বোৰ ৰড লাৰ্নিং কৰিনে গুচি যায় মেমৰাইজ কৰি দিয়ে মেমইজ কৰিকেনে জাষ্ট সেইখিনি লিখি দিয়ে স কাৰনে
ইকজাকলি সেইটোয়ে সেনেকে কৰিলেতো ইহঁত একো মাথাত নোসোমালে কনচেপ ত নোসোমালে বাইকো নহয়ে
সেইটোয়েইটো প্ৰেক্টিকেলটি নাভাগিলে বহুত প্ৰব্লেম হৈ যায় আৰু আজিকালি সেইকাৰণে নলেজ নাই নাইকিয়া হৈ গৈছে মানুহবোৰৰ অলমষ্ট কল ৰোড লাৰ্ণিং কৰি কৰিয়ে স গ
সিহঁতে নিজে লোৱা কৰ্চ তোৰ বিষয়ে নাজানে ভালকে কি কৰিব লাগে কি কৰিব লাগে ভালা লাগে আৰু
উম
আমি পাই আহিছো ন থিয়ৰিটো এপ্লাই কৰিব নাজানে ক'ত এপ্লাই কৰিব লাগে কি কৰিব লাগে ইনফেক্ট বহুত বহুতে এনেক প্ৰফেচনেল আছে যোনে কেনেকে কি বস্তু এটা কৰিব লাগে বনাব লাগে বা মানুহ এজনৰ লগত কেনেকে কথা পাতিব লাগে সেইখিনিয়ে নাজানে
ইটজেক্টলি বিকজ প্ৰক্টিকেল নলেজে নাথাকে শিকাওতে প্ৰেক্টিকেল দিয়ে যিহেতু কেনেকে এপ্লাই কৰিব কেনেকে জানিব যে অ আচ্ছা এইটো বস্তু অমুকত এপ্লাই হয়
তাকে
বিকজ লিখি থৈ দিলে মুখস্থ মাৰি দিলে এন দেন গমে নাপাই আচ্ছা সেইটো বস্তু এইটোও হয় সেইটো গমেই নাপায় বিকজ যিহেতু সেইটো বস্তু নায়ে দেখা সেনেকে পাছ মানে যোনে অ লাইক পাছো কৰিছে বা কিবাও কৰিছে সেনেকে যদি মাৰ্কচো পাইছে ত একো মিনিঙে নহল ন সেইকাৰণে কৈ কেনেও লাভ নাই ইভেন যদি শিকাই সেনেকে যদি শিকাই উপায় নাই আৰু তাতে
মানে অ টিচাৰবোৰ বা ইনষ্টিটিউশ্যনবোৰ অলপ ফকাচ কৰিব লাগে কি সিহঁতক প্ৰেক্টিকেল নলেজ যেনেকে ফিল্ডত লৈ যায় ফিল্ড ট্ৰিপ এটা কৰাওক সেইবোৰ
এ ফিল্ড ট্ৰিপ এটা কৰা সেইটোৱে অলপ বাহিৰা নলেজ যাওক লাইক আজিকালি যেনেকৈ বস্তুবোৰ প্ৰভাইদ কৰক আজিকালি ত বহুত আ ইনষ্টিটিউটবোৰ মানে লাইক যোনবোৰ ইকোইপমেণ্ট লাগে সেইবোৰ নাথাকে
তাকে
সেইটো কাৰণে এক্সকিউজ বনাই কিনে কৈ দিয়ে যে এইবোৰ এভলেবল নাই বাট চব এভলেবল আছে আজাকালি মাৰ্কেটত বাট প্ৰভাইড নকৰে প্ৰভাইড নকৰাৰ ফলত এইটো হৈ যায়
তাকে সিহঁতে সেইখিনি প্ৰভাইড কৰিব লাগে তাকে ষ্টুডেন্টটোৱে সিমান খিনি জানক এক্সপেৰিমেণ্ট নিজে কৰক এতিয়া নিজে বস্তুটো কৰি চাব তেতিয়া বুজিব ন যে এইটো বস্তু এনেক হয় নিজে যেতিয়ালৈ কৰি নাচায় তেতিয়ালে পঢ়ি অকল বস্তুটো পঢ়ি পিনে বুজা নাযায়
নাযায় নাযায় আৰু বুকত যি লিখা থাকে সেইটোৱে পঢ়িলে বা বুজিব চেষ্টা কৰিলেও একজেক্ট বস্তুটো নহয় কেতিয়াও বিকজ যোনটো হয়তো লিখা থাকে যোনটো লেংগুৱেজত লিখা থাকে আৰু যোনটো কৰা বহুত ডিফাৰেন্ঞ্চ থাকে কৰা আৰু লিখাৰ মাজত ৰাইট ত' যদি পঢ়ি কেনে যদি কৰিব যায় কৰাৰ পিছতে কিবা ভুল ওলাই সেইটো ঠিক কৰিলে সেইটো মনত থাকি যায় লাইফ টাইম অ আচ্ছা মই এইটো এইটো ভুল কৰিছিলো চ এইটো এইটো এইটো হলে এইটো হব মানে ইয়াৰে কনচিকুৱেঞ্চটো এইটো হব পাৰে ত সেইটো মাথা আহি যায় ন তেতিয়া ব এতিয়া কি হৈছে জাষ্ট যি পঢ়িলো পঢ়িলো যি বুজিলো বুজিলো যদি আধাকেও বুজিলে বুজিলে যদি ফুললি বুজিলে বুজিলে কি বুজিলে মানে ডাজেনট মেটাৰ আচ্ছা বুকত এনেকে আছে ত এনেকে লিখি দিম অকে ত' সেইটোৱে আৰু লাইক আজিকালি বেছি সেইটো হৈছে যে এটা বুকে ফ'ল' কৰিব লাগে খালি এটা বুকে ফল' কৰিব লাগে
সেইটোয়ে বহুত কিবা ধৰণৰ হৈ গৈছে টিচাৰ যে ফকাচ কৰিলে হ'ল
দে দে দে অ অ দে বাই বাই
কই যা